হেল্ল'
উম
শুনা শুনা পাইছা নাই? ক'ত আছ ঘৰত নে'?
ঘৰতে এতিয়া শুই আছো, আৰু কি কৰিবি মোৰ মোবাইল চাই চাই। তহঁতে, হা? খবৰ-খাতি ঠিকে আছে
ঠিকে আছে।
হুম।
ইয়াতে বৰষুণ দিলে অলপ টাইম আগত বহুত বৰষুণ দিলে।
আমাৰ ফালে দিছিলে এতিয়া এই্ এই্ এতিয়া পুৰা ৰ'দ।
অ', অ', এই ইয়াতো ৰ'দ ওলাইছে। যাব।
উম, এতিয়া পুৰা ফেন লগাই পুৰা হেৰি কৰি আছো এতিয়া এনেকুৱা ৰ'দ দিলে ন', গৰমৰ কোবত চোলা-তোলা খুলি গেঞ্জী পিন্ধি আছো এতিয়া।
উম, উম। ভাত খালি?
ভাত খালো।
অ', খালো খালো ভাত খালো, এই অকমান আগত খাই পিনি উঠিছো।
অ'।
গা ধুই পেলাই এয়া এনে পৰি আছোঁ।
মই এনে বিচনাত পৰি। মবাইল চাই আছোঁ।
মচ উম, ময়ো চাই আছিলোঁ হেৰি নেট। তালো মানে বেছিক ফিফটি পাৰ্চেণ্টৰ ওপৰত গুচি গ'ল নেটটো।
আহ।
সেইকাৰণে অকমান আৰু হেৰি কৰি চাৰ্জৰটো লগাই আছো মোবাইলটো লাগে।
মই কালিয়ে লগোৱা চাৰ্জ ৰাতি।
ময় ময়ো কালি ঘৰতে দি নিয়া চাৰ্জ।
আহ।
তাৰপিছত তেতিয়া এয়া লগাইছোঁ আৰু।
তোৰ যে চি আৰ পি এফৰ ট্ৰিটমেণ্টটো।
অ', পুৱা আছিলে, সেই গোটেইখিনিয়ে পোৱাই দিলে নহয় চন হেৰিয়ে।
কে গোটেইখিনি ভৰাই দিলে।
অ', চি আৰ পি এফ।
আচ্ছা ট্ৰিটমেনৰ কাৰনে।
অ', নাই পোৱা, নাই পোৱা, নাই পোৱা, নাই পঢ়োৱা।
অ'।
সিবিলাক নাইপোৱা এ হেৰীয়ত পোৱা আছিলে ফৰেষ্ট। কাৰ্টৰ যে এটা জেইলাৰ নে কি আহিছিলে যে।
অ', সেইটো অ', সেইটো কি এ আচাৰ সেইটো হেৰিয়াৰ হয়, অ', এইটো কি জেল-তেলৰ জেল-তেলৰ নে কি হ।
সেই সেইটো পোৱাই দিছিলে।
হব ফিজিকেল চিজিকেলে।
অ', লখিমপুৰতে হ'ব চাগ লখিমপুৰত হ'ব জানো?
তাতে হয়।
জানো, কি ফিল্ডখন আছে ডাঙৰ এতিয়াতো হেৰিয়তে হ'ব চাগে ন' এইটো। যে লফ'লীনা সেইখনতে হ'ব চাগে।
অ' লাভলীনা বুঢ়াগোহাই?
তাতে হব চাগে, পুৰা এখন পুৰা ষ্টে-ষ্টেডিয়াম বনাই দিলে ন' ডাঙৰ।
ষ্টেডিয়াম বনাই দিলে। অ'!
তা'তো হব পাৰে।
কৰিছে না মানৱ ডেকাই কাম। এইফালে সিয়ে ষ্টেডিয়াম বনালে, তাৰ পিছত এইফালে তোৰ ফ্লাই অভাৰ বনাই আছে।
উম।
এইখনো হ‌ও হ‌ও, এই ফ্লাই অভাৰখন।
ঋষিৰাজো কিন্তু কৰি আছে, দেখিছানে নাই? পুৰা হাৰমতি
কৰি কৰিছে কৰিছে হাৰমুঠি একদম চফা কৰি।
ক্লিয়াৰ কৰি দিলে।
উম কৰিছে কৰিছে, সেই ঘৰত না থকাই নাই নেকি প্ৰায়ভাগ ভিডিঅ' দি পাই থাকো তাৰভাগ।
সেই দুটা পেজ এটা ফ্ৰেণ্ড, এটা তাৰ নিজৰ।
অ এটা ফ্ৰেণ্ড এটা নিজৰ অ, না মই তাৰ নিজৰ ভা
হম
আছেটো কিমান হাজাৰ হাজাৰ ভিউজ যায়। লাইগে হে।
আমনিও লাগিছে মোবাইল চাই চাই শুই শুই।
সেইটোৱে উফ কিনবা যাবলৈও মানে বাইকখন নাই।
সেইটোৱে। বাইক চাইক নাই যিনটো কিনিব আৰু।
কিনব আৰু বেছি দিন নাই।
এইটো তাৰ কথা নাই বাৰু দাদাকে কিনি লৈ দিব।
উ মানে হেৰি সেইখনো তাকে লৈ দিব।
জিন্টোকে।
অঁ।
দিব আৰু ন ককাইয়েটো হৈ পেলাই ভাইয়েকটোক।
হ
বাকী সঞ্জীৱৰ হে ফোন কৰিছিল ন তোলে?
সঞ্জীৱক অলপ আগত ফোন কৰিছিলোঁ। বেছি টাইম হোৱা ন অকমান আগত।
সেই বোলে ফোন মাৰিছিলে, হেই কৰিবলে কথা পাতিবলে। হম?
সি ঘৰত আহিলে হেনো। সঞ্জীৱ মই ফোন কৰিছিলো অলপ আগত, তাৰপিছত
তাৰ খতম অ। পঢ়ি শেষ হোৱা নাই কিন্তু সেইটো খতম হল আও।
তাৰ আৰু তিনি বছৰ মান আছে। আছে হেনো।
নাই নাই নাই তিনি বছৰ নাই তাই এতিয়া হেৰি চেম পালেগে দেখোন আৰু এবছৰ মান আছে।
নহয় নহয় আৰু তিনিবছৰ বুলি ক'লে সি মোক।
এ তিনি বছৰ নহয় কৰ্চটোহে দেখোন তিন বছৰীয়া কৰ্চ বি চি এ। কেই বছৰীয়া কৰ্চ? বি চি এ চাৰি বছৰীয়া কোৰ্চ জানো?
অ সেইটো বিজি এটা আৰু কম্পিউটাৰ হে।
তেতিয়ালে আৰু দুবছৰ আছে।
উম।
কানী ফৰ্থছেম পালেগে নহয়।
অ এতিয়া দুবছৰ আছে আও
উ ফর্থছেম পালেই সেইকাৰণে দুবছৰ আছে।
উম।
তে আমাৰো মোৰো তাকে, আৰু ছমাহৰ পাছতে শেষ হ'ব।
অ।
কলেজলৈ যোৱা কথা আছে, প্ৰিন্সিপালক লগ কৰিব লাগে। লগ কৰি মেলি কথাখিনি পাতিবগৈ লাগিছিলে, তাকে যাবলৈ হোৱা নাই। এদিন যাম ওলাবিচোন।
এই বাইক চাই। নাই বেয়া।
তে মোৰ সেইটোৱে প্ৰব্লেম হৈছে আক।
বিক্ৰম গৈ থাকে ন বিক্ৰমক লৈ বিক্ৰম গৈ থাকে নহয় বোলো বিক্ৰমৰ লগত তই গুচি যাবি।
নাই এখনতে এতি শেষ হ'ল নহয়।
সিঁহতৰ খতম নি?
উ মোৰো শেষ কিন্তু ছমাহৰ পাছত মানে মো কি হল ফিফট ছেমত যে এক্সাম দিয়া নাছিলো।
অ সেইটো মানে বে
সেই ফিফট ছেম অঁ বেক কেই লগাই দিব ন। মই সুধিছিলো কিন্তু ক'লে বোলে এইটো বেক হিচাপে থাকি যাব তুমি বেকটো দিব লাগিব বুলি ক'লে আৰু।
অঁহ।
ফৰ্ম ফিলাপ যেতিয়া হ'ব মানে এইটো খবৰটো তাকে কৰি আহিবগে লাগিব। খবৰটো কৰি মেলি কেতিয়া কি ফৰ্ম ফিলপ হয় কাৰণ ফৰ্ম ফিলাপটো কৰিব লাগিব ন, তেতিয়া এক্সাম দিবলৈ দিব নহলে নিদিয়ে নহয়। তেনেকুৱা হৈ গৈছে, সেইকাৰণে যাবলে তাকে সুবিধাটো হোৱা নাই যেতিয়া সুবিধা হলে গৈ পেলাই
ফিলাপ শেষ হল নগলি?
হম?
তোৰ এখন লৈ গল নি?
অ নিলে এখন।
নে মালিকে নিলে নেকি?
মালিকে নিলে অঁ।
যাৰ আছিলে সি নিলে?
উম অ তাৰ ভাগ অ, যাৰ আছিলে সি নিলে। সেইটো মানুহতো বাহিৰত আছিলে।
অহ।
তাৰ পিছত খুৰীয়েকজনীয়ে পেলাই মেলি ভাঙিলেও। তাৰছত মানুহ। তো' অহা নাছিলে কেনে নিয়া নাছিলে, এতিয়া মানুহটো বাহিৰ পৰা আহিলে সেকেনে লৈ গল।
উম উম।
লাগে বে এখন।
অ' লাগে, এ ক'বাত যাব লাগিলে এ চাইকেল লৈ খোজ
সিদিনাখন এখন পাইছিলো নহয় সিদিনা ডমিনা টু ফি'ফটি এখন পাইছিলো।
উম।
তাৰপিছত কি হ'ল সেইখন মানে কিনা চাৰিমাহ হৈছিলে। কিনা চাৰিমাহ হোৱাৰ পাছত তোৰ হেৰি এ ই এম আই দিব পৰা নাই।
অ'।
তিনটা ই এম আই দিয়া নাই, তাৰপিছত টানি লৈ গুচি আহিলে বাইকটো। টানি লৈ অহাৰ পাছত এতিয়া মানে হেৰি কৰিছিলে প্ৰথমতে অ'কল হেৰিটো দি থাকিলেই হ'ল মানে ই এম আইটো দি থাকিলেই হ'ল। কিন্তু গোটেই কাগজ পা তি খিনি মানে সেৰিয় হাততে থাকিলে ন।
অ কথাই একেটাই হ'ল ন লাগিলে ই এম আই দিয়া মানে ত সেইখন বহুত নহয় তিন লাখ ক্লাছ প্লাছ এমি।
তিন লাখ প্লাছ নহয় হলেও এম আই টো দি থাকিলে তেনেকে গাত নালাগে ন প্ৰথমতে ত যি টকা পইচাত নিদিয়। মন ইি চ চহেজাকে আহি আহে। তাৰপিছত কিন্তু গোটেই কাগজ পাতি খিনি মানে আকৌ উণ তহে আছে। সি য আকৌ কিবা গন্ধগোল লগাই দিয়ে।
উম সেইটোৱে।
দেখাইছিলো দাদাই ফুত মাৰি পেলাই। আৰু বোৰফালে কেচ কে ল'ব ক'লো তোৰ প্ৰথমে নাই বুলি চল্লিশ পঞ্চাশ হাজাৰ মান টকা ডাউন পেমেণ্ট। কৰিবই লাগিব। তেতিয়াহে তো সেই মলি চহ হম।
মাহে মাহে দিয়াটো হে চিন্তা।
মাহে মাহে দিয়াতোতো বাৰু যেনে তেনে ললে কিন্তু ফাৰ্ষ্টে দিয়াতো। সেই পঞ্চাশ হাজাৰ ষাঠি হাজাৰ টকা সিহতেতো মিন্টু না পঞ্চাছ ষাঠি হাজাৰ ফাৰ্ষ্ট দিয়াটো।
উম। আজি কালি বাইক নহ'লে কাম নাই।
কাম নাই কাম নাই।
কিমান
তোৰ নিজৰ থাকিলে পাবি নহলে না পাওঁ।
হম।
কথাটো তেনেকুৱা মানে। কি কি কবি আৰু তাকে কিনো কৰা হয় জানো।
অহ ইনে ল'ব লাগিব কাম কৰি আৰু।
এইটোৱে। অ লব লাগিব। ভাবিছো তাকে অ দৌৰিবলে। উম কচাই আছিলে লাক চাক। বিষ সিমান ভাল হোৱাহেতেন কথাই নাছিলে লাকটো।
তহঁতৰ ঘৰৰ ওচৰৰে এলা দুটা বনিয়ে গল না।
কোন?
এই দুটা বাবলু আও ইটো।
এ সিহঁত দুটা আগৰ পৰাই আছে। ছিলে মালটো মাত্ৰ খৰচা কোৱা নাছিলে। উম।
হলেও টো পালে নহ ৰাতিকে।
এই। পালে তো এটা আগৰ পৰাই আছিলে। কিন্তু মানে বস্তুটো ইউজ কৰি দিয়া নাছিলে আও।
অহ।
থৈ দিছিলে এতিয়াও বনাই দিলা।
উম। বাবলুক কমডাল কথা শুনোৱা নাই আকৌ উম। বাবলুৱেও কমডাল বনোৱা নাই আকৌ।
সেইটোৱে কৈছো গোটেই টাইলচ চাইলচ লগাই।
উম।
সেইটোৱে ন সেইখিনিৰ দুটা মানে কোন?
সেটো বুলি কয় নামটো যুগল যুগল!
অ অ অ সি অ এইটো সেইবিলাক লাক ভাল।
উম।
লোক আপ ফুটি কীষ্মত। এইবিলাক কাহিছে বি নেই মিলতা হে আমলোক কৌ
উম হম।
এ ঘৰত বৌহতৰ ভালনে?
ভালেই।
ঘৰতে আছে নে কত আছে এতিয়া?
ক'ত চিন্তা আহিছে নি?
নহয় এনেই গা মেম্বাৰঘলে গৈছে নেকি? নাই যোৱা মে
অ মেম্বাৰ ঘলে আহিছে। অ।